হেল্ল,
তাৰ কি কৰি আছা
অহ, এতিয়া। চাহ, খাই উঠিলো। ৰাতিপুৱা, ৰাতিপুৱা চাহ নাষ্টা কৰিলোঁ
কিহে কৰিলা।
মই বোলো ৰুতি বনালো ঘুগুনী বনালো কাবুলী বুটৰ। আজি হে, খালোঁ।
এই উঠে আপুনি যে খালে, কাবুলী বুটৰ ঘুগুনী।
কি খালা?
আপুনি যে খালে অ, কাবুলী বুটৰ ঘুগুনী।
অ',
কোনে কৈছে, যে বুলি আৰু মানে তাৰ, তাৰপিছত মনুহটো বিখ্যাত হয় আৰু খাদ্যটো।
গম পাইছে নে?
অ', অলপ হেৰি প্ৰব্লেম হৈ আছে নেটৱৰ্কৰ।
এতিয়া শুনা পাইছা?
অ', অ, পাইছোঁ।
অ', মই কৈ আছো যে আপুনি যে পাঞ্জাৱত এইটো আৰু মানে বিৰাট বিখ্যাত হয় আৰু তাত।
কলা বুজা নাই।
এই আপুনি যে পাঞ্জাৱৰ এইটো খালে।
হেল্ল' হেল্ল'
এতিয়া শুনা পাইছে? এতিয়া শুনা পাইছা?
মাজে মাজে পাওঁ মাজে মাজে বুজিও নাপাওঁ।
এতিয়া পাইছা নে নাই?
হেল্ল'। হেল্ল'। হেল্ল'। হেল্' বজিয়বা নে হেল্ল' হেল্ল'। হেল্ল'' হেল্ল'। হেল্ল' অ' অ' আহিছে আহিছে।
শুনা পাই আছো, আপুনিয়ে মোৰ মাতো শুনা পোৱা নাই নে কি?
কি সটো নাজানো মোবাইলো পাৰে।
হ'ব পাৰে মোবাইলৰো হ'ব পাৰে নেটৰো হ'ব পাৰে কি বা হয় আৰু গম নাপাও নহয়। আৰু সেই মই কৈ আছিলো আপোনাক আপুনি যে এইটো খালে যে চলে ভাতৰে এইটো পাঞ্জাৱৰ হয় বিখ্যাত খানা খাদ্য হয় জানেনে?
অঁ।
জানেনে নাই? অ' বিৰাট বিখ্যাত হয় মানে। তাৰে আপোনাৰ বহুত স্পেচিয়েল হয় খানাটো।
অ' ৰুটি শুবনি খাবলৈ ভিতৰ
অ চলে ভটোৰে বুলি কয় সেইটো আৰু আপোনাৰ তাৰে লগত কিবা লুচী নে কি খায়? সেনেকে আৰু ভাল হয় আৰু বহুত জনপ্ৰিয় খাদ্য।
দে ঘৰতে বনাই খালে ভাল লাগে আৰু।
অ অ তাৰিছত আৰু যে অ, ভাত আৰু ৰাজমাৰে বনাই ৰাজমা চাউল বুলি কোৱা সেইটোও বিৰাট বিখ্যাত হয়।
ৰাজমাহ অ, ৰাজমাহ চব্জিও ভাল লাগে পুৰি
আপুনি কেনেকে বনাই ৰাজমাহ চব্জিটো?
আহ পুৰিৰ লগত বহুত টেষ্টি লাগে। ভাল লাগে, এ আলু দি বনালে হয়।
আলু দি কেনেকে বনাই?
সেই ৰাজমাকেইটা অলপ ভিজিব লাগিব আৰু। ভিজাই থৈ কিছুমান কিনোতে ভিজা পায় কেঁচা পায়।
অ',
তাৰপাছত আৰু সেই কৰি, হেৰি বনাব লাগিব নেহৰু আদা জ্বালা এইবিলাক দিব লাগিব। দি গুড়া কৰি ইয়াৰ লগত মাংস দৰে ধুনীয়াকে বনাব লাগে। ৰাজমাটো।
হয় নেকি? আৰু তাৰে যে কিবা বাচনৰ কিবা বাটাৰ চিকেন বুলি কয় নেকি? টো বহুত বিখ্যাত হয় মানে তাৰে। কিছুমান সত্য মানে একদম লগত খাই ৰুতিৰ লগত, আৰু আৰু এটা বস্তু পালক পনীৰ পালেং শাকৰ পনীৰ বনাই যে।
অ, পালেং শাকৰ পনীৰ বনা।
বনাই যে সেইটোও বিৰাট বিখ্যাত হয়, তাৰপিছত আপোনাৰ আহ, শাক।
পালক পনীৰ।
আপুনি পালক পনীৰ বনাই পাইছে নে?
পাইছোঁ পাইছোঁ। সেইটো তাৰ মানে অলপ, পালেং শাকটো, অলমান ভাজি ল'লে ভাল।
হয় নি?
ভাজি লৈ, আৰু গুড়া ক মিহি কৰি মিক্সিত, মিক্সিত গুড়া কৰলে বেছি ভাল। এইটো তাতেও টো আহ হেৰিত দিব লাগিব, আদা, নেহুৰৰ গুড়াও দিব লাগিব। আৰু তাতে ধনিয়া, ধনিয়া কে কেচা ধনিয়া যে আছে শাক।
অ',
অ', সেইটো দিলেতো আৰু ভাল লাগে, এই তাৰপিছত পনী পেলাই দিলোঁ, উতলত, উতল আহিলে পনীৰটো নাভাজলে বেছি ভাল।
হয় নেকি?
পালক পনীৰত অ, অলপ পনিৰত নাভাজিলে সোৱাদটো বেছি হয়।
বনাই পোৱা নাই খাই হে পাইছোঁ আৰু, বনাই পোৱা নাই এইবাৰ বনাব লাগিব নিশ্চয়। আৰু আপুনি যে নিজেই বনাইছ ছিলে, পালেক শাকৰ এক বিধ আঞ্জা বনাইছিলে, কেনেকে বনাইছিলে?
সেইটো মাছৰ, মাছৰদি মাছৰ কাৰণে বনাও। সেইটো এনেকে পালেং শাকটো গুড়া কৰিও বনাব পাৰি, শাকটো কাটি কেনেও বনাব পাৰি। এনেকে ভাজি ল'লো, লৈ কিনে আৰু তাতে আদা নহৰুৰ গুড়া অলপ দিলো দি জিৰা- ধনীয়া এইবিলাক দিলো, দিয়াৰ পাছত মাছখিনি ভাজি শাকত দিলেও হ'ল। সেনেকে বনাই তেনেকে বনা তাৰপিছত খাব বৰ জুতি হয়।
আৰু পালেং শাকৰ পৰা কি কি বনাব পাৰে আৰু জানে আপুনি?
আৰু পালেং শাকৰ ওপৰত আহ এই তৰকাৰীত যদি পালেং শাক দেও এই গুটিবিলাক হয় যে সেই সেইটো আৰু সোৱাদ বেলেগ। পালেং শাকৰ ঠাৰি বুলি কয় পাল পালেং শাকৰ শিৰ বুলি কয়। সেইটো আলু দিও বনাব পাৰি আৰু বেলেগ শাক তৰকাৰীৰ লগতো ম- মিক্স কৰি দিব পাৰি। এনেকেও খাব পাৰি। পালেং শাৰৰ বহুত কিবা কিবি বনাই খাব পাৰি।
কিছুমানে চোন পালেং শাকৰ আপোনাৰ ৰুটি ৰুটিৰ ভিতৰত সোমাই কে নি পালেক-পালক পৰঠা বুলি কয় নেকি সেইও বনাই
অ', অ', সেই তোৱে ন পালেং শাকটো হেৰি কৰিলোঁ ন গুৰা কৰিলোঁ
অ'।
বাকলি গুড়া কৰি, কেনে এই চেকিলোঁ। চেকেনি দি ৰসটো। চেকি চেকি ৰসটো ওলাব লাগিব সেই ৰসটো দি তাৰ মানে আটা খানি বা ময়দা খানি মাৰিব লাগিব।
অ '
সেই ৰসটো দি, এইটো অ', সেই, সেই, সেই পুৰিটো খাই আৰু বেলেগ সোৱাদ লাগে। খাই পাইছা না?
উম, খাই পাইছোঁ মই, এই আৰু লুচিও বনাই ন?
সেই লুচিটোৰ কথাটো ক'লো, পা-সেই পালে-পালেং শাকৰ। ৰসেদি আটাতো মাৰিব লাগিব, ময়দাটো।
অ, অ, অ, অ, ঠিকে আছে দিয়ক।
এই ৰুটি বনাই পালেং শাকৰ ৰসেদি। তাৰমানে বেলেগ পানী দিব নালাগে, আৰু সেই পালেং শাকৰ ৰসেদি মাৰিব লাগিব। পালেং শাকটো পুৰা গুড়া কৰি, পেষ্ট কৰি, একেবাৰে মিহি কৰি ৰসটো চেকি কেনে এ, আটা বা ময়দাটো মাৰি লাগিব। সেইটো, সেইটো অলপ বেলেগ সোৱাদ। এ, বহুত কিবা কিবি বনাব পালেং শাকৰ
আৰু আপোনাৰ পালেং শাক খালে মানে আপোনাৰ হাৰ্টৰ কাৰণে মানে, হৃদয়ৰ কাৰণে বিৰাট ভাল হয়।
অ' ভাল ভাল আৰু কেঁচা কেঁচা বতি কেনেও খাব পাৰি।
আৰু আপোনাৰ মানে ত' আপোনাৰ অ', চকুও ভাল হয়। চকুৰ দৃষ্টিতটো অলপমান ভাল হয় ভাল হয়।
অ' চকুৰ চকুৰ চকুৰ উজ্জ্বল হয়।
অ' আৰু আপোনাৰ মানে হেৰি পায় তাতে আপোনাৰ হজম হোৱাতটো ভাল কৰাই। মানে সহায় কৰাই অহ তাৰপিছত আৰু আমাৰ অহ বহুত কিবা কিবি ভাল হয় এইটো খালে।
ভাল হয়।
সেইটোয়ে শাকবোৰতো বহুত কিবা কিবি গুণ থাকে ন
শাকতে মেইন গু দি থাকে গুন থাকে বহুত গুন থাকে। আধা ভাজা কৰি খাব লাগে আচলতে শাকটো।
অ' আৰু আপুনি কি শাক খাই পাইছে
কি কি শাক চব ভালকে খাই পাইছোঁ পালেংটো খালোৱে লাই, লফা। পুই খাও পুই আছে আমাৰ ঘৰতে আছে লাগে যদি লৈ যাবা
অ, নিম দিয়ক পুইত মানে আপোনাৰ ভিটামিন এ পায় ভিটামিন চি পায় আৰু মানে আপোনাৰ বহুত অ বেমাৰৰ লগত যুজিবৰ কাৰণে সহায় কৰে এইটো বস্তটোয়ে আৰু মানে আপোনাৰ বহুত কেলছিয়াম মেগনেছি মানে হাড্ডিৰ কাৰণে বহুত ভাল হয় এইবোৰ। এইবোৰো বহুত বস্তুবোৰ পোৱা যায় তাত
তাতে অহ পাই পাই
কেনকে বনাই পুই শাসটো
বুৰি শাকত গুটিও বেলেগকে খাই ন ভাজি
হয় নেকি?
ৰুটিটো বেলেগকে ভাজি খালো পাতটো বেলেগকে ভাজি খালো শাৰিটো বেলেগ কে হেৰি দি সৰিয়হ দি, সৰিয়হ বটি কেনে চচৰি বনাই খালো। ঠাৰীটো ঠাৰীটো চেলেগে না। সৰিয়হ বটি চচৰি বনাই খাওঁ তাতেও আদা নেহৰুৰ গুড়া লাগে চবতে লাগে এইবিলাক। ভাল লাগে খায় পুঁই শাকত ঠাৰিবিলাক আৰু ভাল লাগে খায়। আজিকালি ল'ৰা ছোৱালী বিলাক নাখায় এইগিলাক। সেইটো মানে দুষ গুণ বুজিয়ে নাপায় ইহঁতে।
অ', ঠিকে আছে আৰু যে মূল - মূল মূলিৰ শাক আছে খাই পাইছে নে মূলি মূলাৰ
মূলা মূলা খাই পাইছো। মূলা মূলা মূলাৰ শাক খায় মূলাটো খায় মূলা কেচা চাটনি বনাই খায়। এইবিলাক খাই
আৰু মানে ভাল হয় ভিটামিন ছিটামিনৰ কাৰণে ভাল হয় এই মূলা শাকটো আমাক-আমাৰ দেহত মানে বহুত খিনি ভিটামিন দিয়ে। আৰু মানে বহুত প্ৰটিনো পায় আৰু মানে এ। তোমাৰ আ বস্তুটো আমাক মানে শক্তিশালী বনাই, জানানে?
শক্তিশালী হয়।
অ' আৰু কি কেনেকে বনোৱা তুমি মূলা
মূলা। খাওঁ, অকল মূৰা-মূলা ভাজিও খাওঁ, পিঁয়াজ দি কেনে পিয়াজ দাওঁ জীৰা ধনিয়া দাওঁ সেনেকেও ভাজি খাওঁ আৰু বতি কেনে। চাটনি বনাইও খাওঁ মূলা, তা ভাল আৰু, মূলাটোও ভাল, চকুৰ কাৰণে বহুত ভাল।
অ- অ ভাল ভাল সেইটোয়ে মই মই মূলাটো মানে এনে কে এই সৰু সৰুকে কাটি, চাটনি বনাই খাই ভাল পাওঁ অলপমান কেঁচা জলক কীয়া, কেঁচা নিমখ মিহাল কৰি পেলাই এই চাটনিটো ভাল লাগে অ কেঁচা ধনিয়া দিবা লাগে বিৰাট। ভাল লাগে আৰু আপোনাৰ এইটো মানে বহুত শক্তিশালী বনাই আপুনি বেলেগ নাখালেও হয় অলপ। সময়ো নাই নে এইটো মানে পেটটোও ভৰাই থৈ দিয়ে, ঠাণ্ডা কৰি দিয়ে একেবাৰে।
উম হয়- হয়- হয় বহুত ভাল ভালে
অ 'ভাল হয় সেইটোৱে
আজিৰ ল'ৰা ছোৱালী নাখায়ে। হেৰি খাম গাজৰ গাজৰ চাটনি হেৰি বনাই চাও গাজৰৰ চাটনিও খাওঁ।
অহ মইও খাও ভাল লাগে খাই। মিঠা মিঠাও লাগে আপুনি অলপমান জ্বলা চলা
ৰঙা বিদটো যি আছে।
অঁ
এই চব মিক্স কৰি এ, চাটনি বনাই খাওঁ।
অঁ
কে, চকণিত চুকি কিনে
অহ অহ। ঠিকে আছে দিয়া।
তুমি বহুত, বহুত ৰেচিপি বনোৱা নেকি? মোক যিবিলাক সুধি আছা?
অ' মই মানে বনাই ভাল লাগে আৰু দিয়ক ৰাখিছো দিয়ক।
কিয় ৰাখা আৰু কথা